হেল্ল'।
অ', বন্ধু শুনি আছা নে?
এই তুমি প্ৰথমতে কল কৰোঁতে এইটো কানেক্ট হোৱা দেখুওৱা নাছিলে সেইকাৰণে
অ, অ, আজি নেটৱৰ্কৰোঁ অলপমান প্ৰব্লেম হৈ আছে দিয়া।
প্ৰব্লেম দি আছে। বাকী খোৱা বোৱা কৰিলা নে নাই? খবৰ খাতি ভাল।
কি কৈছিলা? অ', অ', খালো ৰবা। দেৰিয়ে হ'ল, তোমাৰ
মইও খালো, দেৰিয়ে হ'ল এ, দেৰিকে কিন্তু খোৱা বোৱা কৰিলে মানুহৰ স্বাস্থ্য বহুত ইফেক্ট হয় দে।
উম, উম, উম। আজিকালি খোৱাতো মানুহৰ এনেকে টাইম টেবুল নোহোৱা হৈ গৈছে ন?
মান, অ, মানুহৰ টাইম টেবুল নোহোৱা হৈছে একদম।
বাকী তুমি টাইমত খোৱা নেকি?
ক'ত টাইমত খাবা এ, অলপ চলপ ইফাল সিফাল হৈয়ে যায়।
উম।
তোমালোকে এনেই কেইটামানত খোৱা?
দুপৰীয়াৰ সাজ টু থাৰ্টি মানত হৈ যায়।
অ', মোৰতো তিনিটা বাজেই।
মোৰো লেট হৈ যায় কেতিয়াবা দেৰি হৈ হৈ যায়।
মাহেঁতে খাই দিয়ে মোৰ হে খাওঁ খাও খাওঁ বুলি দেৰিয় হৈ যায় খাবলৈ।
উম, উম, টাইমত নাখালে আজিকালি স্বাস্থ্যটোও বেয়া হৈ যায় ন!
অ', স্বাস্থ্যটো বেয়া হৈ যায় আজিকালি টাইমত নাখালেও। আৰু বাকী আজি খানা কি আছিলে পিছে?
বাকী এনে আজি ব্ৰইলাৰ আছিল, ভাতৰ লগত।
ব্ৰইলাৰটো কেনেকে বনাইছা? মছলা দি বনাইছা নে নৰ্মেল?
মছলা দি এ। আলু, গ্ৰেভি টাইপ।
আমাৰ আকৌ মংগলবাৰে নিৰামিষ চলে অ' বন্ধু।
অ', অ'।
সেইটো কাৰণে মানে আজি অকল ডালি ভাত, আলু ভাজি, পাপৰ আৰু পকৰী।
উম, ঠিকেই আছে দিয়া। এনকে খালেও ভালে আছে।
এনেকে খালে মানে কি, স্বাস্থ্যটো ভালে থাকে আৰু বেছি। তেল-মছলা নাথাকে।
আজিকালি এনকে মছলা বেছি খালে পেট-চেট গৰ্বৰ হৈ যায় ন?
অ', তাৰোপৰি মাজতে বহুত ৰ'দ দিছিল যে,
উম।
তেতিয়া মই এখন বিয়া খাবলৈ গৈছিলো, বিয়া ঘৰত মানে মানুহ ইমান বেছি হৈছে যে বহুত গৰম, তাৰোপৰি মানুহ বহুত বেছি। আৰু ফেন বহুত কম আছে তাতে লগাই থোৱা। এই গৰমত মই সেই মাংস মাংস আৰু ভাত খাই দিলো গোটেই, এই গোটেই গোটেই একদম পেট একদম বেয়া হৈ গৈছিলে।
উ, আজিকালি বিয়াৰ খানাও সেনেকুৱা হৈ গৈছে ন'? বহুত খিনি মছলা দিয়ে।
অ, বিয়া। আজিকালি বিয়া হওঁক, ৰিচেপচন চব যিমান যি নহওঁক, চবতে খানা বুলি ক'লে মছলা থাকে অ' বন্ধু!
উম। ইমান মছলা খোৱাটো ভাল নহয় অৱশ্যে।
ইমান মছলা খালে একটো তোমাৰ লিভাৰটোতো যাবয়ে। চে কেণ্ডটো তোমাৰ পেট একেবাৰে চলাচল হৈ যাব।
কম সময়তে বেয়া হৈ যাব আৰু।
কম সময়তে বেয়া হৈ যাব। আৰু মানুহে বেছি মছলা খাব নালাগে জানো!
উম। এনে আমি ঘৰত খালে ইমান মছলা খোৱা নাযায়, তোমালোকৰ কেনেকুৱা চালে?
আমাৰ মানে দেউতা কি হয়, দেউতা মানে অলপমান এইবোৰত বেছি স্ত্ৰিক্ট, বেছি তেল নহয়, মছলা নহয়। সেইকাৰণে আমাৰ বেছি তেল-চেল বা মছলা দিয়া নেযাই খানাত, কেতিয়াবা ধৰা দেওবাৰ বা আলহী আহিছে, তেতিয়া অলপ কথাটো বেলেগ হয়, তেতিয়া মছলা-চচলা দিয়ে, তেল-চেল লাগে অলপ।
উম। ঠিকে আছে, তোমালোকৰ দেউতা ষ্ট্ৰিক্ট হিচাপে। খাদ্যটো তোমালোকে ভালে খাই আছা।
আৰু, উ-আৰু শাক-পাচলি মানুহে খাব লাগে আৰু আজিকালি ল'ৰা-ছোৱালীবিলাকে শাক-পাচলি নাখাই ন'?
উম, উম। খালি মাংসই লাগে অকল।
উম, তুমি পিছে শাক-পাচলি খোৱা নে নাই?
মই খাওঁ। মই অৱশ্যে খাওঁৱেই আৰু বেছিভাগ শাক-পাচলিও।
অহ।
এনেকে বেয়া পোৱা বস্তু নাই আৰু, এইটো নাখাওঁ সেইটো নাখাওঁ। শাক-পাচলি খাব লাগে অৱশ্যে।
আমাৰ গাঁৱৰ পৰা লৈ আনে ডাইৰেক্ট, শাক-পাচলি।
ঘৰৰে নেকি গাঁৱত।
অ' গাঁৱৰ ঘৰতে মামাই হেৰি কৰে অলপমান খেতি বাতিও কৰে।
ভালেই পোৱা তেতিয়াহ'লে।
হা
খাই কিনে ভালে লাগে চাগে আজিকালিতো বজাৰত চ'ব।
অ' আজিকালি বজাৰত কিনিব গ'লে ঔষধ বহুত। দিয়া যায়, তুমি এটা কথা মন কৰিছ নে। আগত চব্জিবিলাক। হেৰি পচি যায় আৰু আজিকালি চব্জি বিলাক একদম ভেঁকুৰ চেকুৰ লাগি পেলাই। গেলি যায় গোটেই।
আহ' অ'। আজিকালি বেছি সময়ো নাথাকে ন ফ্ৰিজত ন। লে যদি বাহিৰত থোৱা এদিন বা দুই দিনতে পচি যায়ে এক দম।
অ' আৰু আগৰ আগতেতো এনেকুৱা নাছিল আগতেতো সিমান। ফ্ৰিজ চিজ নাছিলে মানুহৰ ঘৰত।
এনেই তুমি মাছ, মাংস খোৱা নে বেছি চব্জি খোৱা। মাছ, মাংস বেছি খোৱা নে চব্জি খোৱা।
তোমাৰ মাতটো এই দূৰৰ পৰা আহি থকা নিচিনা লাগিছে।
অ' এনেই তুমি মাছ, মাংস বেছি খোৱা নে চব্জি খোৱা।
আমাৰ ইয়াত মাছ, মাংস ৰেগুলাৰ নচলে। হেৰিচ। চব্জি শাক পাচলি নৰ্মেল যোনটো নিৰামিষ খানা বুলি ক'বলৈ লাগে, সেইটো বেছিকৈ চলে।
আহ' সেউজীয়া বস্তু খাই থকাতো ভালো দিয়াচোন।
অ' সেউজীয়াটো খোৱাতটো ভাল বাৰু শাক পাচলি ধৰা।
আজিকালি এইবিলাক ফাৰ্ষ্ট ফুড খাব নালাগে। জাংক ফুড বিলাক বেছি।
আজিকালি আকৌ বেছিভাগেই সন্ধিয়া হ'লে মানুহ ঘৰৰ পৰা ওলাই গৈ পেলাই সেইবোৰেই খায়।
আৰু ৰাতি সেনেকে নাখায়ো চাগে মই বহুতকে দেখিছো আমাৰ এনেকে।
অ' ৰাতি ৰাতি খোৱা বোৱা বন্ধই কৰি মানে ৰাতি কি এই সন্ধিয়া সময়তে বা এনেকুৱা সময়তে কিবা পিজ্জা চিজ্জা অৰ্ডাৰ কৰি খাই। ৰাতি পেট ভৰ্তি হৈ থাকে নাখাওঁ বুলি শুই দে।
অ' সেনেকে চিকেন খাব, মম' খাব ৰ'ল এটা খাই দিব।
অ' সেইটোত অ' ৰাতি একো নাখায়। সেইটো দে প্ৰব্লেম হয় ন' বহুত মানে এক ত' বডিটোৱে যিমানখিনি প্ৰ'টিন পাব লাগে বা প্ৰচণ পাব লাগে সেইখিনি নাপায়।
আৰু এইবোৰ বস্তু খালে বহুত তেল-মছলা থাকে ন' ত' লিভাৰৰ ওপৰত বহুত ইফেক্ট পৰে।
এইবিলাক বস্তু ময়দা দি বনাই ন' বেছিভাগ।
অ'
হজম হোৱাতে অলপমান কষ্ট হয় আৰু।
অ' মানে ধৰি লোৱা আমাৰ পেটটোতো এটা ইঞ্জিন টাইপ হয় ন' মানে চ'ব বস্তু হজম কৰা হেৰি পৰা ছেপাৰেট কৰা। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বস্তু পঠিয়াই দিয়ে, হেতু কিন্তু মানে ইঞ্জিনটোত বেছি লড পৰি যায়।
সেইকাৰণে খা' খোৱাটো চাই চিতি অলপ খাব লাগে।
অ'
আৰু এইবিলাকৰ ফলতো আজিকালি ডায়বেটিছ চাইবেটিছ বেমাৰ বিলাকো হৈছে ন'।
অ', আজিকালিটো নাইনটি পাৰ্চেণ্ট মান মানুহৰে সেইবোৰ প্ৰব্লেম আছে ডায়েবেটিছ চুগাৰ হাই প্ৰেছাৰ ল' প্ৰেছাৰ বি পি কেলষ্ট্ৰল কিবা কিবি একদম।
উম, আৰু আজিকালি এনেকে পেট চেট বেয়াও হৈ থাকে ৰাতিপুৱা হ'লে পানী খাই ল'ব লাগে।
অ', ৰাতিপুৱাই শুই উঠি পেলাই কুহুমীয়া পানী এগিলাচ খাই ল'ব লাগে।
ময়ো কেইদিনমান আগৰ পৰা খোৱা ষ্টাৰ্ট কৰিছো, এনে হেৰিটো ভালে পাইছো আৰু।
ৰিজাল্টটো উম, মোকটো মোক সৰু পাৱায়ে খোৱা ষ্টাৰ্ট কৰাইছিলে এইবোৰ।
উম, ভালেই তেতিয়াহলে।
আমাৰ মই সৰুতে গাঁৱত আছিলোঁ ন' গাঁৱত আইতাৰ লগত আছিলোঁ মই ক্লাছ টেন মানতহে গুৱাহাটীলৈ আহিছোঁ।
তাৰপিছত মই মানে টেনটো মেট্ৰিকটো দি পেলাইহে গুৱাহাটীলৈ আহিছোঁ। তাৰপিছত তেতিয়ালৈকে টেনলৈকে তাতে পঢ়া শুনা কৰা তাতে থাকা চ' অলপমান মানে শাক পাচলি গৰম পানী খোৱাই বোৰ মানে তাতে আছিলে আৰু আইতাৰ লগত থাকোঁতে।
তেতিয়াহলে ভালেই তোমাৰ।
ক'বলৈ গ'লে ভালে আৰু গাঁৱৰ চাইডত থাকিলে কি হয় ফল মূল এইবোৰ বেছিকে খাব পৰা যায় আৰু সেইবোৰ একো মেডিচিন নিদিয়া বা যোনটো মানে প্ৰাকৃতিৰ পৰা যোনটো পোৱা যায় সেইটো হয়, কিন্তু ইয়াৰ গুৱাহাটী বজাৰত চাবলৈ গ'লে নাইণ্টি পাৰ্চেণ্ট ফল মূলতে দৰৱ মাৰি থোৱা থাকে।
তাৰে খাদ্যবিলাক ভালো শাক পাচলিৰ পৰা ফল মূলৰ পৰা আদি কৰি।
অ',
ঘৰতে হয় যিহেতু।
আৰু চহৰত চাবলৈ গ'লেতো এইবোৰত চবতে দৰৱ মাৰি থৈ দিয়া থাকে।
উম,
বাকী এনে তুমি তিনোসাজে ভাতে খোৱা নে কিবা বেলেগো খোৱা?
মানে তিনিশা যে ভাত নেখাওঁ প্ৰথমতে কিবা ব্ৰেকফাষ্টত কিবা ৰুটি চুটি ব্ৰেড চ্ৰেড এনেকুৱা কিবা খাওঁ। অ', পিছত আৰু দুপৰীয়া ভাত আৰু একেবাৰে ৰাতি ভাত আৰু সন্ধিয়া টাইমত এ চাহ তাহ বিস্কুট। বিস্কুট চিস্কুট কিবা এনেকুৱা খাওঁ আৰু চানা তানা।
উম, উম, ময়ো মৰ্ণিং টাইমত ৰুটি আৰু কণী খাওঁ। আৰু দুপৰীয়া সাজত ভাত যি বনে আৰু আঞ্জা চব্জিৰ লগত আৰু ৰাতিটো ফাটে
অ', ঠিকে আছে এনেকে। অ', সেইটো নৰ্মেল সন্ধিয়া টাইমত সন্ধিয়া টাইমত কিবা এটা ভোক নিচিনা এটা লাগে অ',
উম,
কিবা এটা খাবলে মন
খাব মন যায় কেতিয়াবা ঘৰতে পকৰি বনাই ভাল নহয় তথাপিও খাই দিওঁ আৰু।
ঘৰৰ এটা কথা ভাল কথা কৰা কিন্তু ঘৰৰ পকৰিটো আৰু বাহিৰৰ পকৰিৰ মাজত কিন্তু বহুত পা পার্থক্য আছে দেই।
এইটো অলপমান হ'লেও হেলদি হয়, সিহঁতে এটা তেলত তে ভাজি থাকে, এইটো পেটটোত একদম বেয়া হয় পেট বেয়া হৈ যায়।
অ', তেওঁলোকেতো আৰু এক কেৰাহী মান তেল লৈ - লৈ - লৈ - লৈ আৰু ক'তনো আৰু পেলাই দিব তাহাঁতি থৈয়ে দিয়ে। সেইখিনি তেলতে মই এনে যদি খাবলৈ গ'লে মই চিঙৰা টিঙৰা খাওঁ।
ময়ো খাওঁ কেতিয়াবা মাজে মাজে খাওঁ আৰু ইমান এটা নাখাওঁ।
অ', আমাৰ ছিক্স মাইলতে বৰুৱা হেৰি আছে ন এইখন বৰুৱা চুইটছ তাতে চিঙৰা ভাল লাগে খাই পেলাই।
অ', অ',
তোমালোকৰ এইফালে পাঞ্জাৱাৰীৰ ফালে এনে কিবা আছে নেকি ধৰা আমাৰ কলেজখন হিতেশ্বৰ শইকীয়া কলেজখন যে? তাৰ ওচৰে পাজৰে ক'ৰবাত ভাল খানা পোৱা জাগা
এই ইয়াতে এইখন আছে ন চালাম হোটেলখন এইখনত খানাটো ভাল হয় আৰু। ভাত আঞ্জ বিলাক আৰু সেইখিনি জেগাত যোনবিলাক হোটেল চোটেল আছে ভালেই আৰু এনে।
কিন্তু দামবিলাক বহুত ন' খানাৰ?
অ', দাম বিলাক বহুত আৰু এইবিলাকত তেল মছলা বহুত থাকে এদিন আনিছিলো মানে। এটা বাতি টাইপ যে থাকে আজিকালি প্লাষ্টিক
অ', অ',
এনেকে দিয়ে তাতে এক আঙুল মান
তুমি মানে সেই তেল খিনি চাক কি পেলাই এদিনৰ খানা বনি যাব।
অ' তাকে ইমান খিনি তেল থাকে তলত গ্ৰেভি খিনি থাকে আৰু মাংস দি থাকে।
সেইখিনি তাকেইতো আজিকালি মানুহে খানা বুলি ক'লে মানে হোটেলবিলাকত তেলেই পায় আৰু বেছি।
ইমান তেল খোৱাটো ভাল নহয় শৰীৰৰ কাৰণে।
অ', ইমান তেল খোৱাটো একদম ভাল নহয়। অ', বন্ধু মোৰ মায়ে মাতিছে হব নেকি।
অ', অ', দিয়া ৰাখো উম,